শুনিছো কোৱা, কি কৰিছা?
কি কৰি, এ কি কৰিবা আৰু, তুমি কি কৰি আছা?
মই, ভাত পানী বনাই আজৰি হৈছো, খোৱাই নাই।
উম উম, ময়ো খোৱা নাই, বনাইহে আছিলো গম পাইছা। তুমি কি, কিহেদি খালা? অঁ বনোৱা, বনাইচা কিহেদি খোৱাটো নাই ন অঁ। কোলা গছো বনাইছা। ঐ ছেম ছেম দেখুন হা। মই আকৌ লোকেল মুৰ্গী দি ক'লা কছু বনাইছো, চেম চেম হৈছে আজি। অঁ, শিঙি মাছটো তেজৰ কাৰণে ভাল কলা কছুটো তেজৰ কাৰণে ভাল, ভালে কৰিছা।
আজি তেজে তেজ হৈ যাব।
উম, এই খাবও লাগে দিয়া মাজে মাজে, বিশেষকে
বন্ধ চন্ধ দিনত, বা এনেকে মানে অঁ সময় পালে, খা খোৱা হৈয়ে বাৰু। আনোৱে।
বিশেষকে কি জানা? মাইকী মানুহে, তেজৰ ব স্তু বিলাক বেছিকে খাব লাগে, মানে উম আমাৰ কাৰণ, তেজটো বেছি
মই আকৌ বইল কৰি, বইল কৰি পেলাই যে, পিটিকা কৰি খাই, সেইটো বে ছি ভাল পাওঁ, তাৰপিছত আকৌ মাছ ৰাখিলে যে, অঁ। অ', ঠাৰিতো আমি, বইল কৰি খাওঁ, উম। নহৰু, গোটা-গোটা নহৰু দুফুটমান তাতে দিবা। নহ'লে নহৰু নিদিলে, ইয়াক ব কন বিলাহী যে কন বিলাহী দিলে নহৰু দিব নালাগে নহয় কন বিলাহী কেইটামান দিবা পিয়াজ এটা কাটি দিবা মিঠা মিঠাতেল অকণ দিবা কেঁচা মিঠাতেল বইল কৰিবা মেক পিটিকা কৰিবা হৈ গ'ল।
অ' ঠাৰিটোৰ খাই পোৱা নাই এতিয়া?
অ ঠাৰিটো খাই পোৱা নাই সঁচা গে মই তোমাৰ সেই পেটটোহে খাই পাইছো অ পেটাটোহে খাই পাইছো। অ হয় দিয়া উম নহয় মই অ নহয় মই এনে এই যে পাতটো যে হয় পাতটোতে তোমাৰ ধৰি লওঁক কন বিলাহী নাথাকে ৰাখিলে নেমু অকনমান ৰস তাৰ পিছত তাতে ধৰি লওক হেৰি পদিনা পাত কেইটামানো দিলা হয়। দি পেলাই যেনেকে মাছ পাতত দিও হয় তেনেকে পাতত দি পেলাই খাওঁ কিন্তু পিটিকা কৰি। কিন্তু এনেকে ধৰি লোৱা খাই
অ ঠাৰি ঠাৰি খিনি তেনেকে খাব পাৰে মানে কি পাতত দিলেও পাততো দিব প পাৰিবা সেয়াও পাতত দিব পাৰিবা খুটি পেলা কিন্তু এয়া কি কয় অ এ
এনেই কেৰাহিতে বইল কৰিলেওঁ কেৰাহিতে তেনেকে বইল কৰিলে হ'ল একো অ অ পানী বেছি দিব নালাগে অকণমান দিলেই হ'ল অ মানে অ লাগি নধৰিবলে।
লাগি নধৰিবলে অ অ। অ অ খাই ধুনীয়া লাগে ন অ মই আকৌ আজি কেনেকে অ মই আকৌ কেনেকে বনাইছো জানা প্ৰথম ধৰি লোৱা লোকেল মুৰ্গী টো অকনমান ভাজি লৈছোঁ। হয় নহৰু ধৰি লওক মছলা একেবাৰে না খালি জালুকে দি পেলাই ভাবিছোঁ। ভাজি পেলাই তাতে কলা কচু খিনি দি পেলাই ধৰি লও অকনমান ভাজি তোমাৰ সিংহ পাত তাৰ পিছত আকৌ এনেকে হেৰি ভেদাইলতা পাত কেইটামান চব দি পেলাই তোমাৰ আকৌ হেৰি অলপ দিছোঁ সাৰ অলপ দিছোঁ। আমাৰ যে কলা খাৰ টো হয় সাৰ এই বোলে অলপ ঢাকি দিছো ধুনীয়াকে সিজি গৈছে কছুতো আৰু সেইটো মিঠা মিঠা
অ সেইটো মিঠা লাগে এনে বইল কৰিলে খাৰ চাৰ দিব দৰকাৰ নাই আৰু হয় তেনেকে খাবলৈ আমি খাৰ নিদিয়াকে খালেত বেছি ভাল হয়।
অ অ সেইটোয়েইটো ভালেই নালাগে আৰু ন। আমি এতিয়া খাৰ খোৱা অসমীয়া দিয়া ন কবলৈ গলে।
সেইটো হয় বাৰু তথাপিও অকন মানে ল'ৰা ছোৱালীক বা অকনমান কমাব লাগে হয়।
কমাব লাগে অ সেইটোয়ে তোমাৰ মানে কি হয় জানা ঘৰু অ অ সেইটোৱে আৰু নহয় এই তোমাৰ মানে কি হয় জানানে পোৱালী বিলাকো চাবাচোন তোমাৰ আমাৰ লগত সাৰ খাই খাই সিহঁতেও সাৰ খোৱাহাই হৈছে দিয়া।
অ অ হেৰি আমাৰ এই ছোৱালীজনীও শাকৰ তৰকাৰী বা মাটিমাহৰ সাৰ যে তেনেকুৱা তৰকাৰী হ'লে যে তাই ভাল
অ সেয়া সেয়া দেখিছা আমাৰ আমাৰ মামা ছোৱালীজনী যে তোমাৰ যদি তুমি হেৰি আঞ্জা দিয়া এয়া মাটিমাহ সাৰ দি একে ধুনীয়াকে ভাত এটাও নথয় ধুনীয়াকে খাব তোমাৰ হলেই হ'ল মা
সেইটো আৰু ভাল লাগে ন ৰঙা কৰিলে।
অ- অ -অ -অমিতা সাৰ। অমিতা সাৰ দিও, মাছ দি ইমান লাগে খাবলৈ বা মিঠা হৈ যায় একবাৰতে। তোমাৰ অমিতা খিনি সেই সেনেকে খুৱাতো নিচিনা হ'ব নোৱাৰে। সেই তোমাৰ, মই -মই মানে সেনেকে ভাল পাওঁ। উম, কোৱা -কোৱা?
আৰু ভাজি পেলাই, মাটি মাহ যে ভাজি পেলাই বনায়।
অ- অ তেনেকেও ভাল লাগে। উম, সেইটোও ভাল লাগে উম। মানে কি জানা? মছলা -চচলা খোৱাতকৈ, তুমি এনেকৈ যদি সিজাই পেলাই বা এনে- কে খাব পাৰা বহুত-
অঁ।
তেজৰ কাৰণেও। উম, তেনেকে- এইটোৱে ভাল। এতিয়া যিটো গৰম পৰিছে, এতিয়া তুমি মছলা দি খালে- তোমাৰ বেমাৰ হ'ব। তাতকে তুমি উম, ঘৰুৱা - হিচাপে খোৱা, একো নহয়। অঁ, ভালো নালাগে, অঁ, ভালো নালাগে, সেইটোয়ে মন নাযায়। অঁ, আৰু নহয় গৰমতটো বেছি যে তুমি দালি খিনি নেমুকণ দি পেলাই ভাল লাগে চাবাচোন।
তেনেকে ভাল লাগে।
উম, পানী দিয়া ভাতকেইটাই খাই ভাল লাগে ন, পিটিকা কণৰ লগত।
অঁ, তাই ঘোমালালে চাগে। কালি ধৰি পেলাই সোমোৱালোঁ।
কোৱা? ওচৰতে কোনোবাই কিবা কৈয়ে আছিলে চাগে ন? বাটেদি মানুহ গৈছে। অঁ। অঁ, অঁ, হয় দিয়া, হয় দিয়া। ঘৰ পৰিয়ালটো থাকিলে ন চব কৰিব লাগে যে তুমি, বোৱাৰী আৰু ন এতিয়া। হয় দিয়া। ছোৱালীৰ জীৱনটো কেনেকুৱা বহুত ভাল কিন্তু দিয়া, কবলৈ গলে ন? মাহঁতে ভাতকেইটা বাঢ়ি দিয়ে, বহুত বেলেগ ন! মাহঁতে ভাতকেইটা বাঢ়ি দিয়ে বনাই- বোলে তুমি আৰু খালা বাচন কেইটাহে ধোৱা যায় আৰু বহুত বেলেগ। সেই জীৱনতো নি- নিচিনা জীৱন নাই অঁ, ভাবিবও গ'লে, হয় না?
ভাবিবও গ'লে বুলিয়ে নহয় আৰু, সেইটো নিচিনা নহয় আৰু ন?
অঁ, মানে কি সেইটো নহয়, কোনো মানে অঁ, কোনো মানে তুমি মানে- সেই সম্বন্ধত সোমাব নালাগে, সেই জীৱনটোত মানে হয়। কিন্তু এই জীৱনটোত মানে - উম, একো অসুবিধা নাই। কোনো মোহ- মায়া নাই, একো নাই ন। তুমি নিজৰ-
নিজৰ ইচ্ছাত অঁ, নিজৰ স্বাধীন হয়, স্বাধীনভাৱে ধুনীয়াকে তুমি নিজৰ - ইচ্ছা মতে থাকিব পাৰা।
কিন্তু এতিয়াতো নোৱাৰি ন! সেইটোৱে কিবা এটা কৰাৰ আগতে চবকে সুধিব লাগে। ঘৰখনে জানিব লাগিব, সিহঁতে বা কি কয় ন। সেইটোয়ে -সেইটোয়ে চব সুধি- কৰিহে। হয় দিয়া, ছোৱালীয়ে ভাল হ, ছোৱালী জীৱনটো হয়নে? ক'বলৈ গ'লে তুমি এতিয়া নিজৰ ছোৱালীজনীক কেতিয়াও নাভাবিবা ন? অঁ, সদায় সেনেকে থাকিব নোৱাৰা নহয় ন! কব নোৱাৰা। অঁ, অঁ কলেও ভাবিব কিয়? অঁ, কিয়? এতিয়া মানে তুমি অ- শান্তিত আছা নেকি? হয় দিয়া। হয়, কিন্তু দেই। ভাবিব গ'লে মানে ন, কিছুমান বস্তু আচৰিত লাগে ন! চোৱা না, এ -এইটো- এতিয়াই তোমাৰ জীৱনটো এনেকে আছে। কালিয়ে বিয়া হৈ গ-গ'লা বুলি তোমাৰ জীৱনটো- সলনি হৈ গ'ল, ন? সম্পূৰ্ণ সলনি হৈ যায় যে, উম। উম, উম, সেইটোৱে সেইটোৱে আৰু তুমি চাবাচোন ন। ছোৱালী এজনীয়ে কিন্তু বিয়া হোৱাৰ পিছত গোটেই সম্বন্ধ বোৰ মানে আগবাঢ়ি ল'ব লাগে। হয়নে নহয় কোৱাচোন? ঘৰত গ'লেতো কেতিয়াবাহে পকোৱা যায় ন। মানুহজনেটো কেতিয়াবাহে পায়, আমাৰ ঘৰৰ মানুহখিনি কিন্তু আমিতো সদায় পাই থাকো সেই ঘৰখনতে হয়নে। সেইটো কাৰণে, নিজকে মানে বহুত মানে তোমাক সাহসী কৰি তুলিবলৈ দৰকাৰ হয় আও আমাক ন সেইটোৱে মই কেতিয়াবা ভাবো দিয়া এই নিয়মটো যে কোনে বনালে নবনোৱা হয় ভাল আছিলে ন ঘৰতে থাকিলো হয় মাহত হতে কোৱা নিচিনা তহঁতে যিহে এলেহুৱা আজি নি কাইলে থৈ যাব হি তঁহতক
অ এই আমাকো আগতে কয় এতিয়া চোন একেবাৰে
কতনো থব যাব অ অ অনাৰ পিছতনো ক'ত থব যাব
উম নহয় নহয় মানে কি বেছি যোনবিলাকক তেনেকে কোৱা যায় বা তেনেকুৱা বুলি ভয় কৰা যায় সিহঁতেহে বেছি আকৌ হেৰি হয় ভাল হয় এইবো উম সিহঁতেহে ভালকে চলে গৈ যোন কেইজনী অ যোন বিলাক ছোৱালী মানে ভয় বা এই ভাল ভাল বুলি মানে
উম সিহঁত নোৱাৰে গৈ চাবাচোন চলাবলৈ আচলতে কি জানানে মানুহৰ মানে কি হয় তুমি যিটো কথা ভাবি আছ ছা ময়ো সেইটোৱে ভাবিম কিন্তু তুমি এটা তেৰা ৰাস্তা দি যাবা মই এটা বেলেগ ৰাস্তা দি যাম হয়নে নহয় কোৱাচোন কিন্তু আমাৰ মানে হেৰিতটো একেই মানে আমাৰ লক্ষ্যটো এক কেই কিন্তু আমাৰ ৰাস্তা কেইটা বেলেগ বেলেগ সেইটো কোৱা হয়
চবৰে ধৰন বিলাক বেলেগ ন
বেলেগ বেলেগ অ তাতে মানে বেয়া লগাবিলাক অ কিছুমানে মানে কি জানানে মুখত কৈ দিয়ে পেটত নাৰাখে আৰু কিছুমানে কি হয় নকও বুলি পেটতে ৰাখি থয় মনতে ৰাখি দিয়ে অ সেইটোয়ে সেইটো কাৰণে আজিকালি মানুহ বিলাক মানসিক অশান্তি বেছ ছি গম পাইছানে
অ সেইটো কিন্তু অ সেইটোত মানে নিজৰ নিজে পাই থাকে আৰু হয়
অ নিজে পাই থাকে মানে কি হয় তুমি আচলতে মন খুলি কব লাগিব যে মই এইটো অসুবিধা পাইছো এই বস্তুটো তুমি ঠিক কৰি দিয়াচোন যদি মানে ঠিক হ'ল তুমি সেই মনৰ অশান্তিটো নো পোৱা আৰু সেইটোৱে সেইটোৱে বুজি পোৱা হ'ব লাগিব বা বুজা বুজিটো থাকিবই লাগিব ন মানুহৰ জীৱনত সেইটোৱে থাকিব লাগিব উম সেই টোৱে সেইটোৱে সম্বন্ধ এটা ৰাখিবলৈ হলে তোমাৰ বুজা বুজিটো লাগিব ন চব ফালৰ পৰা আও চব ফালৰ পৰা এইটো নহয় যে তুমি তোমাৰ সুবিধাটো বিচাৰিলেওতো নহব ন
অ অ মানে চব ফালে চাব লগা যায় চাব লগা হয় ন
উম সেই টোৱেই কিছুমানে মাৰে কিছুমান নিজৰ সুবিধাটো বিচাৰি ফুৰিলে তোন অশান্তিটো পাবই ন চবৰেতো ভাবিব লাগিব।
নিজৰ লগতে বেলেগৰো অশান্তি চবৰে অশান্তি আৰু
অ' নহয় জীৱনতো ইমান স্থিৰ নহয় আচলতে হয়নে নহয়? গ গতিশীল নিচিনা নহয় জানো তোমাৰ? স্হিৰ হয়তো মানুহৰ জীৱনটো ৰখি নাথাকে ন'! সদায় গতি কৰিয়ে থাকে হয়নে? হাঁহি ফুৰ্তি মৰম ভাল পোৱা চব বজাই তুমি ৰাখিবই লাগিব মানে প্ৰত্যেকটো হেৰি মুহূৰ্ততে। একোৱেই ৰৈ নাথাকে। এতিয়া সময়তো জানো আমি ৰখাই থ'ব পাৰিম ন'! কেতিয়াওতো নোৱাৰো। ঠিক নোৱাৰিম আক'। সেইকাৰণে সময়ৰ গতিত মানে নিজকে সলনি কৰি গৈ থকাটোৱে মানে জীৱ বই নোৱাও, উম, কেম উম, উম, সেইটোৱে। এতিয়া কিছুমান মানুহ চাবাচোন কেতিয়াবা কিবা বস্তু পালে ভাবে আমিও পাব লাগি তেনেকুৱা এটা নিচিনা হয়।
ন সেইটো কিন্তু বেলেগক দেখিলে বা তেনেকুৱা লাগেও। হয়নে? লাগে আকৌ উম সেইবুলি ভাবি থাকিলেও নহয়।
অ', নহয়।
এ মানুহৰ মনহে। মনটো যাবই।
চাবাচোন কিছুমানে টকা-পইচা বেছি পাইছে। কিছুমানে মৰম-ভালপোৱাতো বেছিকে পাইছে ন'! তেনেকুৱা আৰু তুলনা কৰিবতো নোৱাৰি ন' চব বস্তুকে সবৰে লগত। সেইটোৱে সেইটোৱে। বাকী তুমি এতিয়া ভাত খাবানে কি?
অ' এয়া ভাত খোৱা যো-জা কৰিছো আও। অ', অ' তাই খালে।
কচু খায়নে তায়ো?
অ' খাই।
অ', অ', দিয়া হ'ব দিয়া। তুমি ভাত খোৱা নহ'লে ন'! অ' হ'ব দিয়া।